হেল্ল'।
অহ, শুনি আছনে?
অহ, শুনিছোঁ শুনিছো। তুমি শুনা পাইছানে বাৰু?
অহ', অহ', অহ' শুনি আছোঁ।
অহ'
মই এই আই চাহকন খাই পেলাই অকনমান বহি আছিলোঁ। তুমি?
মইয়ো এয়া চাহ-তাহ খাই মেলি বহিছোঁ আৰু। বাকী খবৰ খাতি ভালেই নহয়?
খবৰ খাটি ভালে আৰু। তোমাৰ ভালেই নহয়?
উম', উম' ভালেই ভালেই তাকে বোলো বহুত দিন বোলো তোমালে ফোন-চোন কৰা নাই, আজি এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি তাকে ফোন কৰিলোঁ মানে আজি।
অহ', অহ' ভালে কৰিলা বাৰু তাকে কি বিষয়ে বা
হয়, হয়, হয়। বিষয়টো মানে তোমাৰ এনে ধৰণৰ হ'ব কি, মানে আমাৰ যি জীৱনত যে পৰিষ্কাৰ পৰিচ্ছন্নতা গুৰুত্ব গুৰুত্ব মানে গুৰুত্বৰ বিষয় এটাকে কথা পাতোঁ বুলি ভাবিছোঁ। কেনেকুৱা হ'ব বাৰু বিষয়টো?
অহ', অহ'। বেয়া নহয় বাৰু দেই।
হয়, হয়্ মানে এতিয়া এক প্ৰকাৰে চাবলৈ গ'লে কি হয়। মানে পৰিষ্কাৰ পৰিচ্ছন্নতা যেতিয়া মানে মানুহ হৈ থাকে, তেতিয়া মানুহৰ মনটোৰ লগতে, শৰীৰৰ লগতে মনটো তাৰপিছত আকৌ তোমাৰ সমাজখনো মানে একদম পুৰা ভাল হৈ থাকে গম পাইছা?
হয়, হয়, অহ।
উম', উম'। মানে তোমাৰ এতিয়া চাবলৈ গ'লে কি হয়। তুমি এতিয়া কিবা এটা বস্তু খাবলৈ লৈছা ধৰিলোৱা দেই। তাৰপিছত তুমি সেই-সেই বস্তুটো খোৱা-খোৱাৰ আগতে তুমি ভালদৰে হাত ধুই ল'ব লাগে। তাৰপিছত একদম মানে ভালদৰে হাত, হাত-মুখ ধুই ল'ব লাগে তাৰপিছতহে তুমি কিবা এটা বস্তু খাব লাগে বুজিছা, অহ। তাৰ পিছত আকৌ তুমি ঠিক তেনেদৰে যেতিয়া খাই হব খাই হোৱা পিছতো তুমি তেনেদৰে হাত ত মোক ভালদৰে ধুব লাগিব তাৰ পিছত আকৌ তুমি এতিয়া চাবলৈ গ'লে কি হয় আজিকালি মানুহ কিছুমান মানুহ একদম বহুত অপৰিষ্কাৰ হৈ থাকে। মানে একদম ঘৰ দুৱাৰ হওক, বা তেওঁৰ নিজৰ কাপোৰ কানিয়ে হওক সেইটো মানে একদম দেখি ভাল নালাগে আচলতে।
হয়, হয়।
উম, উম। যেতিয়া তুমি মানুহ মানে যেতিয়া তোমাৰ কাপোৰ কানি ভালদৰে চাফ হৈ থাকিব। তাৰ পিছত মানে চফা হৈ থাকিব তাৰ পিছত তোমাৰ নিজৰ যেতিয়া মানে ঘৰখন যেতিয়া চফা হৈ থাকিব তোমাৰ অটমেটিক মানে তোমাৰ নিজৰ মনটো মানে একদম পুৰা ভাল ভাল লাগি থাকিব। আৰু তেতিয়া তোমাৰ অ' তেতিয়া তোমাক মানুহেও ভালদৰে মাত বোল কৰিব কাৰণ তুমি এটা কথা চাবাচোন এই লেতেৰা মানুহবোৰ বোৰক মানে ইমান ফটককে মানুহে মাতিবলৈ মানে ইচ্ছা নকৰে কাৰণ মানে কিবা ভাল নালাগে।
হয়, হয় অ'।
অ' কিন্তু এটা কথা আকৌ পৰিষ্কাৰ পৰিচ্ছন্নতা বুলি কলে যে অকল তোমাৰ হেৰি এইটো কি মানে তোমাৰ কাপোৰ কানি হওক তোমাৰ ঠাই হওক সমাজ হওক সেইটোৱে পৰিষ্কাৰ বুলি নকয় আকৌ তাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা তোমাৰ মনটোও পৰিষ্কাৰ হৈ থাকিব লাগিব কাৰণ তুমি এতিয়া চাবলৈ গ'লে কি হয় আহ এতিয়া তুমি চাবা কিছুমান মানুহৰ কাপোৰ কানি হওক তোমাৰ ঘৰ দুৱাৰ হওক পুৰা পৰিষ্কাৰ পৰিষ্কাৰ হৈ থাকে কিন্তু তাৰ কিন্তু মানে তাৰ তুলনাত তেওঁলোকৰ মন বোৰ কিন্তু পৰিষ্কাৰ হৈ নাথাকে আকৌ। বুজিছা, অ' মানে তোমাৰ অ' একদম মানে মানুহক বেয়া ভাৱ লৈ মানে মানুহক কথা কৈ থাকে। উম, হেল্ল'?
হয়, হয়, শুনি আছো।
অ' শুনাছে শুনিছো নহয় অ' সেইবাবে আমি তোমাৰ নিজৰ এ শৰীৰটো হওক পৰিষ্কাৰ কৰি ৰাখিব লাগে তাৰপিছত তোমাৰ সমাজখন তাৰ লগতে মনটো পৰিষ্কাৰ কৰি ৰখাটো মানে একদম অত্তন্ত প্ৰয়োজনীয়। আৰু অ' আৰু এটা কথা মানুহে পৰিষ্কাৰ পৰি্ছন্নতা বুলি কলে যে অকল এ ঘৰ দুৱাৰ খনেই পৰিষ্কাৰ কৰি ৰখাতটো নুবুজায়। তুমি এটা কথা লয়ক্ষ কৰিবাচোন মানুহে কি কৰে কিবা এটা মানে কৰবালৈ যেতিয়া ওলাই যায় কৰবাত কিবা এটা বস্তু খাই পেলাই সেই তাৰ পেলনীয়া বস্তুসমূহ ৰাস্তাৰ কাষতে পেলাই দিয়ে। হয়ে নহয় সেইটো সেইটো কিন্তু একদম বহুত বেয়া কথা কাৰণ তোমাৰ যেতিয়া তুমি ৰা টা বদূলি তোমাৰ বেয়া হৈ যাব মানে তোমাৰ এ লেতেৰা বস্তু পেলাবা তাৰ ফলতো আমাৰ এই অপকাৰ হ'ব হয় নহয়। সেইবোৰ কথা আচলতে আমি মন দিয়া উচিত কাৰণ আমাৰ ঘৰখনৰ লগতে আমাৰ যি ৰাস্তা পদূলি সেইবোৰ আমি মানে ভালদৰে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে কাৰণ গোটেই মানে পৃথিৱীখনে আমাৰ নিজৰ বুলি ভাবি লৈ পেলাই আমি সকলো ঠাইতে আমি পৰিষ্কাৰ কৰিব লাগে।
হয়, হয়, হয়।
আৰু চৰকাৰে যি স্বচ্ছ ভাৰত অভিযান উলিয়াইছে সেইটো ভাল কামেই কৰিছে কিন্তু।
হয়, অ' তাকে।
আৰু এটা কথা চাবাচোন আহ তোমাৰ লেতেৰা জাবৰ জোঁথৰৰ ফলত আজিকালি বানপানীৰ মানে তোমাৰ হোৱাৰ দেখা গৈছে তুমি এতিয়া এই গুৱাহাটীকে যদি লক্ষ্ কৰা গুৱাহাটীৰ যি নলা নৰ্দমাত মানে ইমানেই জাবৰ জোথৰ হৈ গৈছে তাৰ ফলত কি হৈছে পানী যাবলৈ বাট নাইকিয়া হৈ গৈছে বুজিছা সেই তাৰ ফলত তোমাৰ যি প্ৰাকৃতিক দুৰ্যোগ মানে কৃত্ৰিম বানপানীয়ে তোমাৰ হেৰি কৰিছে একদম মানে উপদ্ৰৱ চলাই আছে
অ অ অ
সেইবোৰ আচলতে আমাৰ নিজৰ মানুহৰ কাৰণে হৈছে বাৰু এইবাবে আমাৰ মান মানুহ বোৰে ভালদৰে কথাবোৰ বুজি পাই মানে সকলোবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে আচলতে আৰু তাকে অ তাকে বাকী তোমাৰ অলপ মতামত দিয়াচোন তোমাৰ ঘনৰ পৰা
অ হয় তুমি তুমি যিখিনি কথা কৈছা গুৰুত্বপূৰ্ণ কথাই কৈছা আচলতে
হয় হয়
আৰু এতিয়া কোৱা হয় যে স্বাস্থ্যয় হৈছে প্ৰকৃত সম্পদ কিন্তু এটা সু সুস্থ স্বাস্থ্্য বজাই ৰাখিবলৈ হয়তটো মানে এটা ভাল পৰিষ্কাৰ পৰি্ছন্নতা মানে পৰিৱেশৰ জৰুী
অ হয় হয়
য'ত পৰিষ্কাৰ পৰিচ্ছন্নতা থ তাতে তাত মানে ৰোগ কম হয় আৰু মানুহ ভালদৰে সুস্থ ভাৱে জীৱন যাপন কৰিব পাৰে তাত
অ
অ এতিয়া পৰিষ্কাৰ পৰি্ছন্নতা মানে আমি যে কেৱল নিজৰ শৰীৰৰ পৰিষ্কাৰ কৰি ৰাখি আহ ৰাখিব লাগিব অকল সেইটোোৱে নহয় আচল্ততে এ ঘৰখনন বিদ্যয়ালয়ৰ ৰাস া ঘাট আৰু
তেনে ধৰণৰ মানে শৌচাগাৰ আৰু আমাৰ মানোত কবলৈ গলে আমাৰ চাৰিওফালৰ পৰিৱেশটো মানে পৰিষ্কাৰ কৰি ৰখাতটো এ মানে সমানেই গুৰুত্বপূৰ্ণ এতিয়া যদি এ আমি আমাৰ চৌপাশৰ চৌপাশলৈ এবাৰ মানে চকু ফুৰে চাওঁ তেন্তে এতিয়া তো আপুনি দেখিবলৈ পাবাইতে প্লাষ্টিক পান হয় আহ এনে ধৰণৰ মানে লেতেৰা বস্তু খিনি য'তে ত'তে মানে মানুহে পেলাবলৈ লৈছে আজিিকালি
হয় হয় অ
আৰু সেই প্লাষ্টিক খিনিো তোমাৰ বিশেষকৈ যদি মানে প্লা পলািক কথা কব যাওঁ সেই প্লাষ্টিক খিনি তোমাৰ পচিও নাযায় আৰু মাটি আহ সেই প্লাষ্টিক খিনিয়ে গৈ পেলাই মাটি ক্ষয় কৰে আৰু গছ গছনি মানে পি হোৱাত মানে মানে বহুত খেতি কৰে
বিয়াাঘাত জন্মাই হয় হয় অ
অ আৰু এ যি ব্য্য়ক্তিগত আমাৰ পৰিষ্কাৰ পৰিচ্ চন্নতা মানে সেইটো এটা বিশেষ মানে গুৰুত্বপূৰ্ণ এতিয়া নিয়মীয়াকৈ গা ধোৱা বা খোৱাৰ আগতে হাত হাত ধোৱা সেইটো তুমি কৈছাই আৰু শৌচালয় ব্যৱহাৰ কৰাৰ পিছতো চাবনেৰে হাত ধোৱা আৰু
হয়
আৰু সপ্তাহত ম মানে তোমাৰ নখ কটা চুলি কটা এনে ধৰণৰ আজি এ মানে পৰিষ্কাৰ পৰিচ্ছন্নতা আমি সেইটো অটুত ৰাখিব পাৰো আচলতে আৰু অ পৰিষ্কাৰ কাপোৰ পিন্ধাটো এটা মানে এটা গুৰুত্বপূৰ্ণ আৰু আৰু বিশেষকৈ যি বিশুদ্ধ আৰু পৰিষ্কাৰ পানী খোৱাটো কিন্তু বহুত এ গুৰুত্বপূৰ্ণ আকৌ।
সেইটো হয়, সেইটো একদম বহুত মানে গুৰুত্বপূৰ্ণ কথা কৈছা অ', অ'।
অ', কাৰণ আজিকালি তোমাৰ পানীবোৰ চাবাচোন, ইমান লেতেৰা হৈ গৈছে। হেয়া মানুহে পানীতে যি টি বস্তু পেলাবলৈ লৈছে, আৱৰ্জনা। ভাল লাগা না এতিয়া আমাৰ যদি আহ, অসমৰ তোমাৰ আহ, যি ব্ৰহ্মপুত্ৰ নদী সেই ব্ৰহ্ম পুত্ৰ নদীতো যদি চাবলৈ যাওঁ, ব্ৰহ্মপুত্ৰ নদীত কিমান মানুহে জাবৰ-জোথৰ পেলায়। সেই লেতেৰা ক
হয়, হয়, অ', উম, সঁচাকে।
অ', তাৰপিছত আহ! সেই এ যেতিয়া তাত জাবৰ-জোথৰবোৰ পেলোৱা হয়, এই তাত চলা নাওঁ সেই সময়ত চলিবলৈ কিছুমান, তেওঁলোকৰ মানে দিগদাৰ হয়।
অ'।
আৰু সেই কিছুমানটো আমাৰ অসমত এতিয়া এনেকুৱা মানুহ আছে যে তেওঁলোকে আহ! নদীৰ পানীয়ে মানে খাই মানে খাবলৈ ব্যৱহাৰ কৰে বা গাঁ ধুবলৈ ব্যৱহাৰ কৰে। আৰু সেই যদি আমি নদ-নদীবিলাকত বেয়া বস্তু আৱৰ্জনা যদি তেনেকে পেলাই যাওঁ, তেতিয়া সেই মানুহ বিলাকৰটো বহুত বেছি মানে বেমাৰ-আজাৰ হ'ব।
অ', হয়, অ'।
এইবিলাকত মানে গুৰুত্ব প্ৰদান কৰিব লাগে, আচলতে।
অ', হয়, হয়, একদম ঠিক কথা কৈছা তুমি অ'।
আৰু এয়া এইবিলাক এ দিশত মানে অলপ এ কঠোৰ হ'ব লাগে। আৰু এ তেওঁলোকে কিছুমান এনেকে আঁচনি হাতত লৈছে বাৰু। আজিকালি স্কুলে আহ! স্কুল বিলাকত প্ৰায় দেখা যায় ল'ৰা-ছোৱালী বিলাকৰ এনেকে শিকোৱা হয় যে এ খোৱাৰ আগতে বা খোৱাৰ পিছত কেনেদৰে হাত ধুব লাগে, তাৰ উপৰি কেনেকে, কেনেদৰে আহ! পৰিষ্কাৰ কৰি ৰাখিব পাৰি, সেইবিলাকৰ ওপৰত মানে আহ! বিদ্যালয়, বিদ্যালয় আচলতে শিকোৱা হয়। সেইটো আচলতে এ ভাল পৰিকল্পনা।
হয়।
আৰু আহ! পৰিষ্কাৰ-পৰিচ্ছন্নতা যিটো আছে সেইটো এটা মানে মোৰ মতে যদি কবলৈ যাওঁ সেইটো এটা অভ্যাস হিচাপে ল'ব লাগে মানুহে। এতিয়া অ', মাজে-মাজে কৰা কাম হিচাপে নহয় মানে আচল। এতিয়া আমি অ', আমি যদি নিজে পৰিষ্কাৰকৈ থাকিম, তেতিয়া পৰিষ্কাৰ থাকিবলৈ মানে উৎসাহিত কৰিব মানে, উৎসাহিত কৰিব পাৰিম।
হয়, হয়, একদম ঠিক কথা কৈছা তুমি।
আৰু যদি নিজেই যদি লেতেৰাকৈ থাকোঁ তেতিয়া বেলেগ, বেলেগেও মানে বেলেগেওটো আমাৰ পৰা সে এয়া একো শিকিবলৈ নাপাব তেওঁলোকে।
হয়, হয়, অ'।
সেইখিনিয়ে আচলতে।
অ'। হয়, তুমি এতিয়া যিখিনি কথা ক'লা, একদম গুৰুত্বপূৰ্ণ কথা ক'লা বাৰু! অ', মানে তুমি যেনেদৰে ক'লা বিশুদ্ধ পানী খোৱাটো আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়। আমি বিশুদ্ধ পানীটো কেনেদৰে ব্যৱহাৰ কৰিব লাগিব, তুমি জানানে নাই?
হয়, কোৱাঁচোন।
অ', প্ৰথমে তুমি পানীখিনি আনিলা দেই, আনি পেলাই তুমি পানীখিনি প্ৰথমতে ফিল্টাৰ কৰিব লাগিব ফিল্টাৰ মানে তোমাৰ ঘৰত যদি ফিল্টাৰৰ মানে এ ফিল্টাৰ ব্যৱস্থা নাই তেতিয়া তুমি কি কৰিব পাৰা মানে এনেকে এটা ড্ৰাম হওক বা তেনেকে ফুটা কৰি পেলাই তাত বালি ভৰাই মেলি আহ তাত অ পানী মানে সেই পানী খিনি দিব লাগিব পানীখিনি দিয়াৰ লগে লগে যেতিয়া সেই তলৰ পৰা পানী খিনি পৰিব সেই পানী খিনি আমি উতলাব লাগিব হয় নহয়? উতলাই পেলাই তাৰ পিছতহে সেই পানী খিনি আমাৰ খোৱাৰ বাবে উপযোগী হৈ পৰিব
উম' হয়।
কিন্তু আজিকালি দিনত তুমি যেনেকৈ কলা কিছুমান মানুহে ডাইৰেক্ট মানে নদীৰ পানী হওক পুখুৰীৰ পানী হওক খাই দিয়ে সেইটো একদম বহুত ভুল কাম কৰে তেওঁলোকে কাৰণ সেইবোৰৰ ফলত কিমান খিনি বেমাৰ হ'ব পাৰে পাৰে তোমাৰ সেইখিনি পানীয়ে যদি গা ধুৱে তোমাৰ ছালৰ বেমাৰ হব পাৰে হয় নহয় তাৰ পিছত আকৌ সেই পানী খিনি যদি খাই জ্বৰ, কাহ, টাইফইড সেইবোৰ তেনেকুৱা ধৰণৰ বহুত খিনি বেমাৰ হৈ যাব পাৰে
হয় হয় হয় অ'।
আচলতে সেই কথাবোৰ আমাৰ মানুহে গুৰুত্ব দিয়া উচিত আৰু পৰি পৰিচ্ছন্নতা যদি হৈ থাকে আমাৰ নিজৰে ভাল কথা কাৰণ আমাৰ শৰীৰটোৰ লগতে মনটো ভাল হৈ থাকিব তেতিয়া।
হয় হয় অ'।
উম কিন্তু কিছুমান মানুহ মানে বহুখিনি বহুত লেতেৰা থাকে সেই তেওঁলোকে মানে এই কথাবোৰ বুজি নাপায় আচলতে আৰু আজি আজিকালি তুমি যেনেদৰে কলা শিক্ষানুষ্ঠানত এইবোৰৰ বিষয়ে মানে অলপ শিকাই বাৰু ল'ৰা ছোৱালীক সেইটো কিন্তু একদম বহুত ভাল কাম কৰিছে কাৰণ সৰুৰ পৰাই যেতিয়া পৰিস্কাৰ পৰিচ্ছন্নতা মানে হবলৈ যেতিয়া শিকিব তেতিয়া তেওঁলোকৰ ডাঙৰ হলে মানে একো বিপদ নাথাকিব আৰু
হয় হয় হয়।
উম তাকে সেইবাবে আমি সকলোৱে কথাটো বুজি পোৱা উচিত যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ফলত আমাৰ কি খিনি উপকাৰ হব সেই কথাখিনি আমি মানে গুৰুত্ব দি বুজি ল'ব লাগিব আচলতে
হয় হয়।
উম তাকে আজি তোমাৰ লগত কথা পাতি ভালেই লাগিল বাৰু মই তোমাৰ পৰা নজনা এটা কথা মানে তোমাৰ পৰা জানিব পাৰিলো সেইখিনিতো বহু খিনি ভাল লাগিল তাকে আজিলে হ'ব হ'ব দিয়া বেলেগ এদিন বেলেগ এটা বিষয় লৈ আকৌ কথা পাতিম
হয় হয় হ'ব দিয়া।
হ'ব।